হেল্লো! ' অঁ অঁ কোৱা।
কি কৰি আছ?
এনেই বহি আছোঁ, তুমি?
এই মই মাত্ৰ নদী কিনাৰত আহিছোঁ।
নদী কিনাৰত কিয়, ৰাতি?
ৰাতি মানে মই শুই আছিলো হা।
উমঁ!
একদম পুৰা টোপনিত আছিলো, মই একদম। কোজ টোপনি যোনটো কয় একদম, সেই টোপনিত আছিলো মই ঐ লগৰটোৱে ফোন মাৰি উঠাই- উঠাই আনিছে, হা। মই গমেই পোৱা নাই, মই কেনে, কেনেকা কেনে গৈছো কল মাৰাৰ লগে-লগে মানে মোক উঠি গৈছোঁ। মানে অলপ চকুত পানী দিলো। মানে ফ্ৰেছ হোৱা নাই, মানে এনেকে মানে টোপনি ভাৰতে আছো মই
মানে কথা পাতি, পাতি, পাতি, পাতি
একদম মই নদী কিনাৰলৈকে আহি গৈছো, মানে মই গমেই পোৱা নাই মই কেনেকুৱা আহি গ'লো, কেনেকা আহি গৈছো।
অ',। মোবাইল টিপি, টিপি আহি গৈছা, অ', গম পাইছোঁ।
কথা পাতি, পাতি আহি গৈছো। নদীকিনাৰ আহিচা
সেইটোৱেই।
আৰু আশে-পাশে নদী আছে, মই নিজে-নিজে আহি গৈছো যেন লাগি গৈছে মোৰ।
উম। এতিয়া কোৱা, খবৰ কেনেকুৱা?
খবৰ আছে মোটামুটি আচো তোমাৰ?
ভালেই।
সেই কি কৰি আছা, আজিকালি?
মই আজিকালি এনেই ঘৰতে বহি আছো ডি ফাৰ্ম কৰিছিলো, এতিয়া আৰু মানে একজামটো, ডিফাৰ্ম কৰা নাই মানে এণ্ট্ৰেন্স একজাম এটা আছে ন? এনট্ৰেস একজামটো দিছো, টুৱেল্ভৰ মাৰ্কশ্বিট লৈ এইটো, টুৱেল্ভৰ
অ', মানে ডিফাৰ্মা কৰিব, অ', মানে পাছত ডিফাৰ্মা কৰিব।
অ', ডিফাৰ্মা কৰিম বুলি ভাবি আছো। তে এনন্ট্ৰেস একজাম টো দিলো, এতিয়া ৰিজাল্টটো অহা না অ',।
এতিয়া, বৰ্তমান কি কৰিবা? বৰ্তমান কি, কি কৰি আছা মানে? এনেকৈ দোকান-চোকান এটা দিব পাৰা দোকান দিব পৰা তোমাৰ ঘৰ ইমান ধুনীয়া জাগা এটা আছে, টো কিবা তৰমুজ- তৰমুজৰ যোনটো তৰমুজৰ কাৰণে দোকানতটো বনাইছিল তৰমুজ বিকিবৰ কাৰণে এইটো, এইটোৰ দোকানতে কিবা হেৰি চবজি-তবজি বিকিব পাৰা
অ', সেইটো ভাবি আছো। দেউতাক কৈছিলো যে ইয়াত এটা
অ', তো তোমাৰ দেউতা চোৱা তোমাৰ দেউতাতো বেলেগ এটা কিবা বিজনেচ কৰি আছে চাগে, ত তোমাৰ দেতা ইমান মাথা মাৰিব নোৱাৰিব ত তুমি এটা কিবা কৰি লোৱা অলপ-চলপ পইচা গোটাই, দুই-তিনি হাজাৰমান টকা গোটাই এই, উম মাৰ্কেটৰ পৰা কিবা- কিবি কিনি লৈ তাতে বহি যাবা নহ'লে? এয়া সন্ধিয়া টাইমত যেতিয়া আমাৰ চেণ্টাৰত যে, উম' বেলেগ বেলেগ মানুহে কিবা এ চব্জি তব্জি লৈ আনে না। এইকেইটা চব্জি অলপ চলপ কম দামত কম ৰেট কম ৰেটত লৈ ল'বা লৈ তাতে, কিনি লগাই দিবা আৰু ৰাস্তা কিনাৰে যোন যোনবিলাক মানে মানুহ, টাউনৰ মানুহ আছে না, সিহঁতে কিনি থাকিব।
অ' অ' অ' মই কি ভাবি আছো বুজিছা?
কি বো কি ভাবিছো?
মই, মই ভাবি আছোঁ। মই ভাবি আছোঁ যে ৰাস্তাৰ কিনাৰতো এনেই গাড়ী চাড়ি চলি থাকে। মই ভাবিছোঁ চাহ হোটেল এটা খুলিম।
নাই চাহ হোটেল খুলিব। খুলিব হলে খুলিবে পাৰা তোমাৰ যোনতটো জাগা আছে নয় এইটো ঠিকে আছে মানে চ'ব। ফালৰ কৰা দেখি পাইছ না।
ত' খুলিলে মানে অলপ ভালকে খুলিব লাগিব। একদম মানে অলপ ইস্টাইল,
সেইটো চাহ হোটেল লগত একদম তোমাৰ ঠান্দা, ঠাণ্ডা ঠাণ্ডা ৰাখিম ফ্ৰিজ ত্ৰিজ আনিম। একদম ভালকে চাহ,
চলিব উম' উম'।
অ।
কোৱা, আৰু কি কৰিবা?
এতিয়া ভাবিছোঁ। এতিয়া এনেই ঘৰত বহি আছো। তুমি কি কৰি আছা?
মইতো একোৱে কৰা নাই। মই অলপ-চলপ উ হে কিবা পুৰণা, পুৰণা মানে কিবা উ ৰিপেয়াৰিং কাম-চাম কৰোঁ।
কিহৰ ওপৰত? কিহৰ?
ফেন ৰিপেয়াৰ কৰো, মটৰ ইলেক্ট্ৰিকেল বস্তু যোন কেইটা আছে চ'ব মানে কৰো মই। তাকে কিমান অ' পাৰো। কিয় নোৱাৰোঁ।
মানে আমাৰ ঘৰত এটা ফেন আছিলে, মই ভাবিছো এইটো মানে মানে লাহে লাহে চলে টেবুল ফেন।
অ' তুমিতো সিদিনা কৈছিলা। পাছত তোমাক কলো যে লৈ আহাগৈ তুমি কৈছা যে আজি নহয় আজি ৰাতি হৈ গ'ল। কালি তুমি আহাই নাই পাছত।
সেইটোৱেই। মই ভাবিছোঁ ফেনতটো আমাৰ ঘৰত এনেই হা
ফে-ফোনটো মানে লাহ
কি কৈছা? অ' মানে লাহে লাহে আগতে আগতে স্পীড চলিছিলে, পিছত কেইদিনমান ধৰি এনেকুৱা হৈ আছে লাহে লাহে লাহে লাহে। ঘূৰি আছো
এইটো মানে কি, কিহ কিহৰ কাৰণে হয় না জানা? ফেনৰ ভিতৰত যোনটো কইল থাকে ন, দুটা কয়ল থাকিব হা এটা হ'ল ষ্টাৰ্টিং কইল এটা ৰাণিং কল হে। ত' ৰানিং কইলতুটো তোমাৰ ষ্টাৰ্টিং কইল যোনটো আছে সেইটো মানে মটৰটো অলপ ষ্টাৰ্ট কৰি দে মানে ঘূৰা স্পীড কৰি দিয়ে মানে ষ্টাৰ্টিং কইলটো যোনটো আছে এইটো অলপ কাৰেণ্টটো যে বেছি কনজিউম কৰে। ত' সেইটো অলপ টাইমৰ কাৰণে মানে অলপ উম স্পীড কৰি দিয়ে মানে ফে-ফেনটো, এতিয়া মানে এইটো ফেনটো স্পীড কৰা পাছত, মানে তোমাৰ ৰাণিং কইল যোনটো আছে সেইটোৱে কামটো কৰি থাকে। ত' ৰাণিং কলটো অলপ মানে কিবা অলপ মানে বহুত পুৰণা ফেনটো হয় না। অলপ গৰম-চৰম হৈ গ'লে বা কিবা ফেনৰ কিবা হেৰিটো জ্বলি-তলি গ'লে বা দুটা টাৰ্মিনেল এক হৈ গ'ল। সেইটো কাৰণেতো মে কমি যায় স্পীডটো কমি যায়।
উম মই গ'ম পাইছো যে ভিতৰত, মই ভাবিছ মই ভাবিছো যে এইটো ভিতৰত কিবা প্ৰব্লেম হৈছে, মানে তাঁৰ তাৰ চাগে জ্বলিছে সেইকাৰণে লাহে লাহে এনেকুৱা হৈ আছে।
তাৰো জ্বলিব পাৰে নহ'লে যোনটো কেপাচিটৰ আছে ন কেপাচিটৰ যে বেটেৰী বুলি কয় ব ক'ব নাই এইটো বেটাৰী নহয় বেটৰী নহয় এইটো, এইটো কেপচিটৰ হয় এইটো মানে তোমাৰ চাৰ্জ যোন খিনি আছে না, ধৰ বেটাৰী নিচিনাই কাম কৰে মানে বেটাৰীতটো তুমি এবাৰ চাৰ্জ কৰিলে বহুত টাইম লকে মানে ইউজ কৰিব পাৰা, মানে লাহে লাহে ইটোৰ পৰা কাৰেণ্ট ওলাই আহে না কেপাচিটি যোনটো হয় সেইটো এবাৰ চাৰ্জ কৰোতে মানে যিমান খিনি ভলটেজ থাকিব না, ধৰা একেবাৰ এবাৰ চাৰ্জ কৰোতে তাৰ ভিতৰত দুশ পৰা তিনিশ মান ভল্টেচ কেপচাৰ মানে জমা হৈ থাকে। আৰু টো ইউজ কৰাৰ লগে লগে মানে কৰ'বাত লগোৱা লগে লগে একদম গোটেইখিনি চাৰ্জ একেবাৰতে ডিচাৰ্জ হৈ যায় সেইকাৰণে টো মানে টাৰ নিচিনা কৰিব নোৱাৰে এইটো কেপাচিটি হয় কেপাচিটৰ মানে এ অনলি এটা এটা কিবা হেৰিৰ কাৰণে ইউজ কৰিব পাৰ মানে। য'ত মানে আমাৰ একদম ইনষ্টেণ্ট মানে বেছি ভলটেজ লাগে। তাত আমি ইউজ কৰিব পাৰো সেইকাৰণে ফেনটো ই কৰিব। এতিয়া তোমাৰ যোনটো ফেন আছে ফেনৰ ভিতৰত চাগে কেপাচিটিও অলপ কেপাচিটি যোনটো আছে এইটো অলপ বেয়া আছে পুৰণা হৈ গৈছে চাগে ত নতুন এটা
অঁ মই এক কাম কৰিম মই কালি তোমাৰ ঘৰত ফেনটো লৈ যাম তুমি ভাল কে চাই কি হৈছে
উম আৰু তোমাৰ তোমাৰ কিবা ফেনৰ ভিতৰত যোনটো হাঁ হাঁ।
ফেন টো কি হৈছে তুমি ভালকে চাই কেনে ঠিক কৰি দি দিবা হঁ।
উম উম হ'ব মান ফেনৰ ভিতৰত যোনটো ৰ'টৰ থাকে ন মানে হেৰি চাৰ্ট যোনটো থাকে ন এক্সেল টো এক্সেলটো।
অঁ অঁ অঁ।
এক্স এক্সলেত মামৰ লাগি গ'ল তেনেক-
অঁ এইটো হ'ব পাৰে।
ঘুৰিব কি একটি যাব। উম মই মই কেইবাটাও ফেন এনেকে চাইছো হাঁ আ ৰ'টৰ যোনটো আছে ন ৰ'টৰ যো যোনটো আছে এইটো ঘূৰি একদম মানে ক্ষয় হৈ গ'ল মানে অলপ কমি গ'ল মানে একা বেকা হৈ গ'ল। ত' এইটো কাৰণে নহয় মই তাৰ পাছতো কিবা কিবিকে চিধা কৰি আকৌ সেই যোনখিনি জোগাত মামৰ লাগি যায় ন এইখিনি জেগাত মই বেত বেটাৰীৰ যোনটো দৃষ্টি লটাৰ আছে না- এইটো পানী দি অ- চাফা কৰোৱেই তাতে অৱইল লগাই দিওঁ মেচি মেচিন অৱইল। যোনটো আছে সেইটো লগাই দি অলপ হেৰি কৰ লুপৰিকিট কৰাই দিও। ত একদম ফ্ৰী হৈ যাবা আজি লৈ যাবা কালি লৈ যাবা মই‌ একদম ফ্ৰী বনাই দিম।
অঁ অঁ মই কালি লৈ যাম। তা তাৰ কথা শুনা মই আজি আহিছিলো নদীত মাছ মাৰিবলৈ।
অঁ পাছত পালা মাছ পালা।
মাছ মাৰিব গৈছো জালে জাল দি মাৰি আছিলো গতিকে কঞ্চি বুলি কয় যে কঞ্চি
অঁ অঁ অঁ চিৱ জাল্দি মাৰি থৈ আছিল নেকি।
অঁ চিপ জাল্দি মাৰিছো ভাঙি গৈছে চিপটো।
এই কেনেকে ভাঙিলে আৰু ডাঙৰ মাছ উঠিছিল নেকি?
নাই নাই তলত কিবা চাগে আছিলে মানে বাজি গৈ ভাঙি গৈছে।
অঁ মানে কিবা জাবৰ জোথ থৰ আছিলে চাগে তলত ত' তাত লাগি ভাজি ভাঙি গল অঁ।
চুইমিং ঘদি আহি গৈছা হাঁ নদী দি পিছত খাতুৰি আহি গৈছো হেই। ফালে গৈছিলো আগফালে।
অকলে অকলে গৈছিলা নেকি?
দুজন গৈছিলো মই আৰু মোৰ ভাগিন।
অ সাতোৰি আহি গৈছে পাছত ন মাছ কিমানটো পাইছিলা
মাছ এশ গ্ৰাম মান পাইছিলোঁ
এ হৈ যাও নদীত এহ হৈ যাব নদীৰ মাছ কমকে হ'লেও ভাল এই কিবা টেষ্টটো আহি যায় যে নদীৰ মাছৰ বেলেগ টেষ্ট এটা হেন আছে ন
অ খুনা কালি পথাৰত পথাৰত গৈছিলো পথাৰত বিৰাট মাছ আছে যাবা নেকি কালি
পথাৰত যাব লাগিছিল মানে মই যোনটো যেনেকা মাছ মাৰো ন এই কিবা হেৰি বেটৰী ইউজ কৰি মাছ মাৰো না ত মানে মোৰ তুমি তুমি বেটেৰীটো চাইছিলা না মোৰ তাতে তিনিটা বেটী- বেটাৰী আছিলে হে
সেইটো হ'লে ভাল মাছ পাম আমি
সেইটো হলে পাম মানে এতিয়া কি প্ৰব্লেম হৈ আছে জানা মানে বেটেৰী তিন টা বেটেৰী আছিলে তিনিটা ভেটৰীৰ ভিতৰত মানে দুটা নে তিনটা বেয়া তিনিওটাই বেয়া হ'ল মানে হে ত' এটা যোনটো আছে ডাঙৰ বেটেৰী যোনটো আছে এইটো কিবা কিবি কৰি মানে মই ৰিপেয়াৰ কৰিলো আৰু বাকী দুটা আছে হে দুটাৰ ভিতৰত এটা মই মানে অলপ ৰাষ্টিং হৈ গ'ল মানে জংগল মাম মাম মামৰ লাগি গ'ল এইতোৰ ভিতৰত এইটো মই চাফা কৰা নাই মানে এইটো আৰু ভিতৰতো মানে বেলেগ কিবা কলোহা চাগে এইটো চাফা কৰিব লাগিব মানে ঠিক কৰিব লাগিব মানে মই টাইমে পোৱা নাই ঠিক কৰিব কাৰণে আৰু এ এটা আছে অলপ সৰুৰো সৰুকে এইটো কি হ'ল এইটো মই চেকে কৰা নাই মানে এইটো মানে অলপ এ প্ৰব্লেম হৈ আছে মানে বেয়া হৈ আছে ভেটেৰীটো, তো এতিয়া ভাবি আছো লগৰটোৱে দুই তিনদিন আগতে মানে ইউ পি এছ, ইউ পি এছ এখন আনিছে হা সৰু কম্পিউটাৰ কাৰণে এইটোকে লৈ যাম নেকি ভাবি আছো
সেইটো দি কি কাম হব
অ সেইটো দি হৈ যাব কিন্তু এতিয়া সি দিয়ে নে নাই
অ খুজি চাবা তুমি
দিলে যাব পাৰিম মানে ত ধৰা মানুহটো ইমান মানে হেৰিয়ে নহয় মানে
মানে গ'লে মাছ পাম মানে মাছ বহুত আছে
গলে গলেতো পামেই মানে এই যোনটো মানুহটো আছে না মোৰ লগৰটো এইটো মানে তাত তাত মানে কিবা এটা বস্তু খুজিব যাতে মানে মোৰ ভাল নালাগে মানে দিব নোখোজে আৰু কিবা উম মানে মানুহটো ইমান হেৰি নহয় না তৌ ধৰ কিবা এটা খুজিলো হা যিমানে যিমান দামীয়ে নহওক কিয় যিয়ে নহওক কিয় তোমাৰ তাততো সুধিলে তুমি মানা নকৰিবা ন যে এইটো লৈ যোৱা তোমাৰ দৰকাৰ পৰিচে যদি লৈ যোৱা তে তাৰ তাত খুজিলে তই কৈ দিব এ নাই এইটো অলপবাৰ দামী বস্তু এইটো এনেক কেনেকা কিবা বেয়া হৈ যাব তুমি বেয়া কৰি দিবা যি তি কৈ থাকিব আৰু যদি অলপ কিবা হৈও যায় কতো তুমি নকবা নাই তোমাক যদি কৈ দিওঁ যে এইটো এনেকা এনেকা হৈছিলে অলপ বেয়া হৈ গৈছে তুমিতো ইমান হেৰি মান্য নকৰিবা ন তুমি ক'বা চাই লোৱা তুমি যদি ঠিক কৰিব পাৰা টো কৰি দিয়া নহলে এনেকে ৰাখি দিয়া, ত এনেকে তুমি কৈ দিবা ন? আৰু মই টো জানি বুজি নষ্ট কৰিব ইচ্ছা ন ই হেৰি নাই ন? ত তাতো মানে যদি এনে হৈ যায় ন, ই মানে কব যে তুমি বেয়া কৰিছা একদম মানে যি তী কৈ থাকিব। এই পইচাৰ কথা নাই এইটো বেয়া হৈছে ত তোমাৰ যদি প তাৰ যদি পইচা লাগিব মই পইচা দিয়াত ৰেডি আছো না। ত এইটো পইচা পইচাও ল'ব আৰু কথাও শুনাই দিব যে এনেকা এনেকা যি তি কৈ থাকিব আৰু, সেইকাৰণে মানে তাৰ তাত খুজিব মানে বেয়া লাগে।
মানুহটো অলপ বেলেগ ধৰণৰ।
বেলেগ ধৰণৰ মানে হয় মানে উম, তাৰ কথাটো জানাই না। তাৰ সি কেনেকা মানে আও, তাৰ ঘৰত মানে তাৰ ঘৰত যদি কিবা এটা কাম কৰিব যাওঁ, ত মোৰ মানে ভাল নালাগে মানে পইচা লৈ